অ' কি?
অ' এই ভাত-চাত খাই, বিচনাত উঠিছোঁ আৰু।
আচ্ছা, আচ্ছা।
আছিলোঁ এনে। তুমি কি কৰিছা?
মইয়ো সেই একে, বিচনাতে পৰি আছোঁ।
আচ্ছা, ভাত খালা?
খালোঁ, খালোঁ।
হা
হা কি ক'লে?
অ' নাই, নাই হেৰি আছিলে। অ' কোৱা, ভাত খালা?
অ' ভাত খালোঁ-খালোঁ।
আচ্ছা, আচ্ছা। ইণ্টাৰ্ণশ্বিপত গৈ আছা?
ইণ্টাৰ্ণশ্বিপ যোৱা নাই ৰ'বা এইকেইদিন। মোৰ মানে, বাথৰুমত পৰি কিনে হাতখন অলপমান ফ্ৰেকচাৰ হ'ল।
অ' অ' বেছি দুখ পালা নি?
উম' ফ্ৰেকচাৰ হৈছে।
আচ্ছা, এতিয়া কেনেকুৱা? মেডিচিন এন অল খাই আছা?
অ' মেডিচিন খাই আছোঁ। ঠিকে আৰু অ'। লগাই আছোঁ।
উম উম, ভাল পাবা বাৰু।
উম, হম।
নে হাড়দি যে নাভাঙিল।
ভাঙিছে মানে ভাঙা মানে কি ফাট মেলিছে আৰু সেইটোৱে।
আচ্ছা, আচ্ছা। একো নাই, একো নাই, ৰেষ্ট লোৱা এইকেইদিন ভালকে থাকা, ভাল পাবা দিয়া। বেছি এইবোৰ ভাৰি বস্তু দাঙা মেলা নকৰিবা।
অঁ, অঁ।
আৰু বাকী, বাকী ঘৰত চবে ভালে আছে?
বাকী আছে ভালে।
উম, হম মোৰ আৰু ঘপ হা!
তোমালোকৰ বোলো ভালে আছে?
অঁ আছে, আছে ভালেই দিয়া। মোৰ আৰু হা!
অঁ কোৱা, কোৱা তোমাক ক'ব দিছো বোলো।
অহ, অঁ, অঁ। মোৰ আৰু ঘপককে নাজানা এনেই ৰেনডমলি আহিছে আৰু মাইণ্ডত। কি কয় তোমাৰ যদি- তোমাৰ যদি চুপাৰ পাৱাৰ থাকিলে হয় তেতিয়া তুমি- মানে তেতিয়া তুমি কোনটো চুপাৰ পাৱাৰ ইউজ কৰিলা মানে কি কৰিলা হয়?
আচ্ছা তেনেকুৱা ত ভাবা নাই, তোমাৰেটোৱে শুনো দিয়াচোন তুমি বা কি ভাবিছা এতিয়া?
তোমাক মই সুধিলো তুমি আৰু উল্টা মোক কুৱেশন কৰি থৈ দিলা। তোমাক সুধিছো কোৱা তুমি কি ভাবে মানে- কি ভাবা আৰু?
হ চুপাৰ পাৱাৰ বুলি কলে এতিয়া মই ঘপককে মাইণ্ডতে আহা নাই নহয়। কেনেকুৱা ধৰা আমাৰ টাইম ট্ৰেভেল-
আচ্ছা ট্ৰাই টাইম উম-
টাইম ট্ৰেভেলটো কৰি চাব বিচাৰিম আৰু।
ট্ৰাইম ট্ৰেভেল চৰি টাইম ট্ৰেভেল কৰা যদি এটা চুপাৰ পাৱাৰ থাকিল হয়-
উম।
তেতিয়া মই চালোঁ হয় আৰু মানে ফিউচাৰটোও চালো হয়।
অঁ ন সেইটো সেইটোতো মোৰো বিৰাট ইচ্ছা।
হা হা।
উম, হুম।
মানে- কিছুমান যদি ভাল লগা মেমৰিজ আছে যিটো মানে মই- পাহৰিব পৰা নাই, সেইটো আৰু এবাৰ যাই কিনে জীয়াই আহিলো হয়।
আচ্ছা, কি আছে তেনেকুৱা ভাল লগা মেমৰিজ?
আছে বহুত আছে, সৰুৰে বহুত কিব কিবি আছে।
উম, হুম।
এতিয়া মানে ঘপককে কবলৈতো টান হয় কিন্তু বহুত আছে ন, এতিয়া কোনটো কওঁ? অ
বুজিছো, বুজিছো।
উম তোমাৰ কোৱা?
নাই, মোৰো কব গ'লে চেমেই এনেকে আৰু টাইম ট্ৰেবল ডেমেজ কিছুমান টাইম চাবা কিছুমান ভাল লগা টাইম থাকে বহুত জল্দি পাৰ হৈ যায় ন আকৌ সেই টাইমত যাব ইচ্ছা যে জানা নাই আৰু অকণমান টাইম থাকিব মন যায় সেই টাইমটোতে মানে এতিয়া ধৰি লোৱা উম ধৰি লোৱা কিছুমান থাকেই দিয়া এনেকুৱা স্পেচিয়েল টাইম সেইবোৰ টাইম বেছি কি জল্দি গুছি যায় চাল চাবচোন।
হা হা কাৰণ আমি টাইম টো এন্জয় কৰি থাকো ন।
এনজয় কৰি থাকো সেইটোৱেটো তোমাৰ এতিয়া ভাবা না স্কুল টাইম বোৰে স্কুলৰ টাইম বা ধৰি লোৱা সৰু কালৰ টাইম বোৰে বা ফেমিলিৰ লগত ক'ৰবাত ফুৰিব যোৱা বা স্পেচিয়েল এনেকুৱা কিবা টাইম বোৰ।
উম। সেই টো হয় ৱে।
আৰু আৰু মোক ন এনেকুৱা এটা চোপাৰ পাওৰা লাগে য'ত মানে মই ফিউচাৰ পিডিক কৰিব যে ওৱান লাইক। কি হ'ব ইন ফিউচাৰ?
এষ্ট্ৰলজি।
বিৰাট ইচ্ছা এইটো মানে চাবলৈ। কিন্তু কি হ'ব?
যা তেতিয়াটো মোবাইলতে হ'ব আৰু মানে ধৰা মুভি এখনত হ'ব কিন্তু ইন ৰিয়েল লাইফত হোৱাটো ইটো মানে ইম্পপচিবল টাইপে আৰু।
ইম্পপচিবলে তাকেতো।
উম হুম কিন্তু ইচ্ছাটো এটা এটাটো থাকে ন থিংকিং এটা থাকে। কেনেকুৱা হ'লে হয়?
মোৰ কিন্তু টাইম ট্ৰেভেল কৰিব পৰিলে মই প্ৰথমতে ফিউচাৰত গ'লোঁ হয় দেন পাষ্টৰ মেমৰিজবোৰ একবাৰ আৰু চালো হয়।
উম।
আৰু তেতিয়া মানে গম পালো হয় ন মই কি কি মানে ফিউচাৰটোত
অ'।
চালো হয় যদি ফিউচাৰটো ভাল নহয় যে বৰ্তমানে মানে প্ৰেজেণ্টত কিবা কিবি যিখিনি মানে চেঞ্জ কৰিব লগা আছে তেতিয়া চেঞ্জ কৰি দিলো হয়।
মোক ন আৰু এটা চুপাৰ তাকে তাকে সেইটোৱে টো। মোক ন আৰু এটা চোপাৰ পাওৱাৰ লাগে, তোমাৰ কি জানে নে? টো উ মাইণ্ডৰিডিং। মানুহৰ মন মানুহৰ যদি মনতটো পঢ়িব পাৰ হেঁতেন মই মানে এতিয়া কোনে কি ভাবি থাকে?
সেইটো কিন্তু বহুতে পাৰে দে।
পাৰে ন?
অ', পাৰে। থাকে মানে মই উম, চাইছোঁ বহুতৰ তোমাৰ এতিয়া কোনে চুহানী চাহ বুলি এজন ক্ৰিয়েটাৰ আছে, তাইতো পাৰে, মানে তাইঅ' ভিডিঅ' ৰিলচ বোৰ চালেতো লাগে যে হা তাই মাইণ্ডটো ৰিড কৰিব পাৰে বা পঢ়িব পাৰে।
হয় নেকি? তেখেত কি অ-অসমীয়া নে নে হিন্দী?
মহাৰাষ্ট্ৰত হয় চাগে।
অ', আচ্ছা আচ্ছা মহাৰাষ্ট্ৰ।
অ', এই তোমাৰ বহুত চেলিব্ৰিটিৰ লগত ভিডিঅ' কৰিছে বিৰাট কোহলিৰো মাইণ্ড ৰিড কৰিছে।
হয় নেকি
উম, ৰিয়েল ৰিয়েল বিৰাট কোহলি আৰু এনে থৰি ফেক কৰিব।
সেইটো হয় পিছে আজিকালি আৰু তোমাৰ ধৰিবই নোৱাৰি নহয় মানে ইনষ্টাত
ন বিৰাট কোহলিহঁতৰ দৰে পাৰ্চনেলিটি এটাই ফেক নকয় বাৰু।
নহয় নহয় মই এইটো কব যোৱা নাই মই কৈছোঁ যে মানে উম, বিশ্বাস কৰিব নোৱাৰি ন এ আই বিলাকেও কিমান ৰিয়েল
নাই নাই সেইটো এয়া-এয়াই নাহোতে। তোমাৰ আজি সাত আঠ বছৰ মান হৈ গ'ল ৰিলচটো।
আচ্ছা আচ্ছা।
ৰিলচ মানে তেতিয়া চৰ্ট ভিডিঅ' আৰু তেতিয়া ৰিলচ নাছিলে টিক টক আছিলে। চুহানী চাহ, চুহানী চাহ উম, হুম।
আচ্ছা, চাব লাগিব ৰবা তেখেতৰ এতিয়াও চাগে পাৰে ন?
এতিয়াও পাৰে এ ফেমাচ হয় বহুত ফেমাচ হয়। তোমাৰ
মাইণ্ড ডিঙৰটো আৰু এজন ল'ৰা আছে ল'ৰাজনৰ নাম মই পাহৰি গলোঁ। ল'ৰাটোকতো ঘট বুলি কোৱা হয় ইণ্ডিয়াত বৰ্তমান সেইটো মেজিকৰ।
অ', হয় নেকি?
উম, বিৰাট কোহলি ফেভৰেট হয়।
বিৰাট কোহলিৰ ফিভৰেট?
উম, বিৰাট কোহলিৰ ফেভৰেট।
তাৰমানে বিৰাত কোহলিয়ে ভাল পায় তেখেতক।
উম, বিৰাট কোহলিৰ ফেভৰেট হয়।
আচ্ছা।
মানে ইমান টেলেণ্টেড হয়।
উম, কি বা এতিয়া নামটো চাব
নামটো মই পাহৰি গলো মানে অহ, ইমান এটা চোৱা নাছিলোঁ। মানে আহ, চাইছোঁ বহুত ভাইৰেল আছিলে। কিন্তু এতিয়া সিমান চচিয়েল মিডিয়াত একটিভ নাই। মানে বহুত আৰু নাই প্ৰফেচাৰো হয় চাগে তেখেত মানে এনেকুৱা কিবা আছিলে। স্মৰো মানে পঢ়ি কিনে আ, আমি চুপাৰ পাৱাৰ বুলিয়ে কৈ দিওঁ। চুপাৰ পাৱাৰটো লৈছিলে মানে যিটো মেজিক আৰু কৰে আৰু সিহঁতে।
উম হুম হুম হুম হুম। ইচ্ছা দেই মোৰ বিৰাট ইচ্ছা মানে সেই চুপাৰ পাৱাৰটো মাইণ্ড ৰিডিঙৰ মানে সন্মুখত থকা পাৰ্চনটোৱে- কি ভাবি থাকে একদম গম পোৱা হেঁতেন।
উম, হুম।
আৰু বহুত তেনেকুৱা চু- পাৰ পাৱাৰ আছে মাইন্ড ৰিডিং বুলিয়ে নহয়, ইনভিজিবল হবওঁ মন যায় মোৰ জানানে।
মোৰ উৰিব মন যায়।
ফুৰিব মন যায়।
অঁ।
উৰিব অঁ, উৰাতো মোৰ বাজেট লিষ্টত আছে দেই।
আচ্ছা।
উৰি উৰি বউ বিৰাট ইচ্ছা যায়। তোমাৰ কি হাইটৰ ফেয়াৰ নাই মানে।
নাই নাই।
অঁ সেইটো নাই যদি ভালেই, সেইটো বাৰু মোৰো নাই।
অঁ, হা।
উম, তোমাৰ কি কি কিবা এনেকুৱা আছে নে? ফিয়েৰ মানে কিবা ভয় কৰা নে কি হয় ওপৰত?
মোৰ আচৰিত বস্তু এটাৰ ওপৰত মানে তেজগোট- বা তেজ শব্দটো শুনিব নোৱাৰো।
অঁ, অঁ, অঁ, অঁ।
শুনিলে আৰু মোৰ গল আৰু তোমাৰ মই হ- হস্পিটেলৰ গোন্ধটো শুহিব নোৱাৰাতো, হস্পিতেলত গ'লেই মোৰ মূৰ ঘূৰাই।
এই নোৱাৰি দিয়াচোন মানে হস্পিটেলত নোৱাৰি দিয়া। মোৰ একো সেনেকুৱা নাই বাৰু কিন্তু মই বহুতৰ শুনিছোঁ বা আমাৰ মাহঁতেও এতিয়া- হস্পিটেলত গ'লে-
নাই মোৰ বেলেগ ধৰণৰে হয় মানে মোৰ নৰ্মেল নহয়টো মানে মোৰ- ঘামি যামি একদম বেহুজ হৈ যাওঁ, হা হা।
আচ্ছা, আচ্ছা।
মানে নৰ্মেল মানুহ এজনতো অলপমান বেয়াহে লাগে। এই হস্পিটেলত গৈছো- মানে এটা ভাল নালাগে মানে কিবা অলপমান- হস্পিটেলত গৈ নো কাৰ ভাল লাগিব, আচলতে মেক্সিমামটো নাই। চব বেমাৰ হলেহে যায়।
এই মেডিচিনৰ গোন্ধ বিলাকৰ কাৰণেই চাগে।
নহয় আচলতে মানে কি সেইটো এতিয়া মই কি বুলি কওঁ মানে সৰু পৰাই এনেকুৱা হৈ আহি আছে। কাৰ মেডিচিন- মেডিচিনৰ গোন্ধটো পালে মানে অলপমান বেয়া লাগিব পাৰে আৰু মেডিকেল গলে অলপ মন চন বেয়া লাগি থাকে।
বেয়া লাগে।
সৰুৱে বেমাৰ হও‍ঁক বা ডাঙৰে বেমাৰ হওঁক কিন্তু মোৰ মূৰ ঘূৰাই, মই নোৱাৰো। থাকিব নোৱাৰোঁ মনটোৱে ঘামি যে মোৰ মূৰটো ঘূৰাই দিয়ে। অঁ হা ত সেইটো মানে কি? ত মানে কি এইটো নৰ্মেল মানুহৰ লগত মানে হেৰি নহয় নিমিলে।
উম হম হম বুজিছো ফবিয়া ফবিয়া বুজিছো বুজিছো।
উম, হুম।
মোৰ ফবিয়া নহয় কিন্তু মোৰো ভয় লাগে জানানে মোৰ কুকুৰৰ পৰা ভয় লাগে।
আচ্ছা ভয়
কিন্তু ফবিয়া সেইটো সেইটো ফবিয়া নহয় বাৰু। আগতে মই ভাবিছিলোঁ মোৰ মোকৰা ভয় লাগে।
উম।
নাই মকৰা চকৰা ভয় নালাগে, মোৰ আৰু এই কুকুৰকে ভয় লাগে। মানুহে কুকুৰ ইমান ভাল পায় মোৰ আৰু ভয় লাগে। ভয় মানে কি মই আগতে ভাবিছিলোঁ মোৰ এইটো ফবিয়া হয়। কিন্তু কিন্তু একদম যোনে মানে নভকে একদম শান্ত তাহাঁতৰ পৰা আকৌ তাহাঁতৰ পৰা একো ভয়েই নালাগে।
আচ্ছা। মোৰ কুকুৰক ভয় নালাগে, মোৰ ঘৰত কুকুৰ আছেও।
উম, কি কলা?
মোৰ বোলো কুকুৰো ভয় নালাগে কুকুৰ মোৰ ঘৰত আছেও পোহনীয়া।
আচ্ছা আচ্ছা, কি আছে পেত তোমাৰ?
মোৰ কুকুৰে আছে।
অ', অ'।
ভালেই, আৰু আমাৰ নাই বাৰু পেট। আৰু ক'তনো ৰাখিবা মোৰ ভয়ে লাগে। মোৰে আৰু হেৰিলেও ভয় লাগে সেইটোতো হাঁহা কথা লাজৰ কথা কিন্তু হলেও কৈছোঁ আৰু। এইটো এই মুৰ্গী বাচ্ছা কেইটা যে।
সেইটো বাৰু কোনে ভয় খায়।
ভয় নালাগে কিন্তু মানে এ বেছি দৌৰি দৌৰি আহিলে কিবা ময়ও দৌৰি যাওঁ মানে ভয় লাগে, এ আমাক ঘৰত আছিলে মানে। আম তোমাৰ পাপাই আনিছিলে বতা বাত বতা চৰাই বত বতা চৰাই বুলি কয় চাগে অ', বতা চৰাই। সি আৰু উৰে, ভৰি ওচলে আহে। হাঁহিয়ে উঠে মাহঁতৰো হাঁহিয়ে উঠে। মানুহৰ ভয় লাগে ডাঙৰ ডাঙৰ বস্তুলে মোৰ এই ভয় নালগা বস্তু বোলে ভয় লাগে।